হৈছা অ', - অ', অলপমান মাতটো অলপমান জোৰকে ক'বচোন অ', - অ', মই মানে গা ধুলো গা ধুই আহিলো গা ধুই আহি অলপমান ফেনত তলত বহি আছো গৰমৰ কাৰণে
অ', আজিতো বহুত গৰম হয় না বতৰ?
বাপ ক ক' গলে হম বহুত গৰম থাকা নাযায় ইমান গৰম
আ, আপুনি জানিব আপুনি ক'ব পাৰিব নেকি? এইগিলাক গৰম আজিকালি বহুত বাঢ়ি গৈছে এইগিলাক কিহৰ কাৰণে হৈছে এইটো জনাব পাৰিব নেকি?
উম -উম- উম মানে ক'ব গ'লে কি এই যে গৰমটো মানুহৰ মানুহৰ যে আজিকালি খালি মানুহৰ ক'ব গ'লে খালি মানুহৰো গৰমো নহয় বেলেগ জীৱ জন্তুৰো গৰম লাগে সিহঁতে মুখেৰে মাতিবহে নোৱাৰে মাতিবহে নোৱাৰে সিহঁতকো গৰম লাগে আজিকালি যে এই যে গৰমতটো ইমান যে বাঢ়ি গ'ল এইটো বেছিকে চাবাচোন বেছি গাঁও গাঁৱলীয়া এৰিয়াত ইমান গৰম নালাগে আমাৰ ঘৰটো গাঁৱত যেতিয়া মই মানে ঘৰত যাওঁ তেতিয়া ইমান গৰম ফিলটো নকৰোঁ আৰু ইয়াতে টাউনত যেতিয়া আহো তেতিয়া ইমান গৰম মানে থকা নাযায় ফেন মানে দিনটো কৰো ৰুমৰ ভিতৰত থাকিলে, চৌবিশ ঘন্টা থাকিলে চৌবিশ ঘণ্টাই ফেন চলাব লাগে।
হয় -হয় -হয় মৰো চেম অৱস্থা এনেকুৱা হৈ আছে।
উম টো ইমান মানে গৰমটো বঢ়াৰ কাৰণ, আমিতো গমেই পাওঁ যে মানুহৰ জন চহৰতো জনসংখ্যাই বেছি মানুহৰ ইমান জনসংখ্যা এটাটো মানুহৰ দেহাৰ গৰম আছেই। তাৰ ওপৰত আৰু আছে ইয়াত মানে গছ -গছনিটো এইবিলাক নায়ে, যিটো জেগাত পঞ্চাশডাল গছ থাকিব লাগে, সেইটো জেগাত আছে এডাল তেনেহ'লে আৰু অহ গৰম আৰু কিয় নহ'ব।
আৰু এই মেইন হ'ল আ প্ৰকৃতিৰ আ প্ৰকৃতিখন যেনেকুৱা মানুহ যেনে কি মানে? ধ্বংস কৰি আছে। এই গছ -গছনি কাটি পাহাৰ- পৰ্বত মানে কাটি কাটি এইবিলাকত খালি মানুহৰ ভিৰ খালি মানুহৰ ঘৰ মানুহৰ মোৰ ঘৰ সেইটোৰ কাৰণে মানে গৰমৰ তাপটো বেছি হৈ আছে।
হয় হয়। অ', জিকালি দেখা পাওঁ টাউন চহৰত বহুত বিল্ডিং বাঢ়ি গৈছে। আৰু গছ-গছনি কাটি কিনে অ', বহুত ইণ্ডাষ্ট্ৰ্ৰী কিবা কিবি প্ৰজেক্ট।। গভমেণ্টে আনি আছে। আৰু গছ গছনিটো কাটি পেলাই মানে নতুনকে গছ-গছনি নুৰৈই মানে বহুত কম অ', বহুত কম হৈ গৈছে ৰোৱাটো আৰু বহুত গছ গছনি কাটি আছে যতে -ততে আৰু আগৰ চাই ফৰেষ্ট এৰিয়াৰ। জংঘল বা গাছ -গছনি বহুত কমি
বহুত কমি গৈছে মানে ক'ব গ'লে মানে কি আ আ' ম, ছেভেনটি পাৰ্চেন্টে কমি গৈছে।
হয় হয়। আজিকালি আৰু অ',। আজিকালি আৰু কি কয় কিছুমানে গছ মৰাৰ ঔষধো দি কিনে
অ', অ', অ' গছ মৰা জংঘল মাৰা এইবিলাক কিমান মেডিচিন আছে সেইবিলাক দি দি মানে গছ মাৰি পেলাই।
হয়।
সিহঁতৰ সেইকাৰণে তো গছ-গছ মোৰমতে গছ- তছ য'ত মানে কাটে এডাল গছ কাটে সেই দুইশ পুৰা বিশ বছৰ পুৰাণি গছ এডাল যদি কাটে সেই গছডালে মানুহ কিন্তু চিন্তা নকৰে সেই গছডাল যে তাতেই আছে সেই গছডাল এনে এনে হোৱা নাই। সেই গছালে বহুত মানুহক এতিয়া গছৰ পাতৰ পৰা আমি অক্সিজেন পাওঁ। নহয়
হয়, হয়-হয়।
পাতৰ পৰা আমি অক্সিজেন পাৱাটো এই যে গছডালে যেতিয়া নাথাকিব, এই যে পাত বিলাকে যদি নাথাকে তেনেহলে মানুহ অক্সিজেন ক'ত পাব। অক্সিজেন নাপালে মানুহৰ টো অট'মেটিক মানে খালি কাৰ্বন ডাই অক্সাইড বিলাকেহে পাই থাকিব। তেতিয়া মানুহৰতটো অট'মেটিক বেমাৰ হৈয়ে থাকিব না?
হয়, হয়-হয়।
ত' সেইটোৰ কাৰণে, এতিয়া গছ বহুত মানুহ গছ বিলাক খালি কাটেই আৰু কাটেই। এ ইঞ্জিনিয়াৰে খালি গছ কাটে আৰু ৰাস্তা বনাই বিল্ডিং বনাই। সেইটো বনাওক ঠিকেই আছে কিন্তু তাৰ এই এডাল গছৰ জেগাত দুডাল গছ। য'ত কাটিছে তাতে দুডাল গছ ৰুই দিব লাগে। কিন্তু সেইটোতো নকৰে। সেই টো আমি দেখা নাপাওঁ।
অ', দেখা নাপাওঁ বহুত জাগাত হেনেকুৱা গছ অ'।
সেই কাৰণেতো আজিকালি মানে দেখা যায় যে চাৰিওফালে খালি যেতিয়া ভূমিকম্প আহে ইমান মানে ডাঙৰ, ডাঙৰ বিল্ডিংবিলাক বিল্ডিং ভাঙে, অমুক ভাঙে চাবাচোন কিমান এক্সিডেন্ট হয়, ইফালে এক্সিডেন্ট হয় সেইফালে বোলে কিবা বানপানী আহিছে অমুক ক'ত বোলে বানপানী হয়, ইমানজন মানুহ মৰছি এইবিলাক কি হয় এইবিলাক চব এই প্ৰকৃতি ধ্বংসৰ কাৰণে হৈ আছে।
হয়'। এনেকুৱাতো বহুত হৈ আছে আমাৰ অসমতো এনেকুৱা বহুত হৈ আছে। আৰু বেলেগ যেনে দিল্লী মুম্বাইততো বহুত ক'বাই নালাগে হয় না।
কবই নালাগে সেই যে মাজতে যে নেপাল, নেপাল নেপাল খন যে মাজতে ভূমিকম্পতে কেনেকুৱা হৈ গল না দুই তিন বছৰ আগৰ কথা আৰু মাজতে যে , উম এনেকুৱা এটা হয় যে মাজতে খুব ভূমিকম্প হৈ গ'ল গুৱাহাটীত নাই বিল্ডিঙে, বিল্ডিঙে একে ভূমিকম্পৰ ফলত ইমান মানে পন্ধৰ তালা, ষো্ল তলা বিল্ডিং দুটা বিল্ডিং একদম মানে জোৰা লাগিছে, একদম মানে পোৰা পোৰা, অৱস্থা এনেকুৱা
হয়,
ত' তেনেকুৱাই।
আহ, এক টাইমতো নে আহ', হয়। গাড়ী মটৰ বহুত বাঢ়ি গৈছে। গাড়ী মটৰৰ এতিয়া মানে এয়াৰ পলুচন হৈ আছে,
বাপৰে গাড়ী মটৰ ধোৱা, পেট্ৰলৰ ধোৱা ৱাহ', এইটো প্ৰদূষণ, এইটো অক্সিজেনৰ লগত মিলি যায়। আৰু সেইটোৰ এটা গৰম ভাৱ ওলায়।
হয়',
এইটো টাউনতো এনেকুৱা হৈছে ঘৰৰ এটা ঘৰ পৰিয়ালত যদি দহজন মানুহ দছজনৰে বাইক আছে। গাড়ী আছে দুই, তিনিখন সিহঁতে খোচেই নাকৰে যেতিয়াই যায়, সিহঁতে খালি তেনেহ'লে এইবিলাক যে ক'ৰপৰা আহিব এইবিলাকতো চাইণ্টিফিক কথা এইবিলাক জানাই যায় যে, মানুহ ইমান যদি যি মানুহৰ দেহাৰ গৰম আছে, ইফালে জনসংখ্যা আৰু ইফালে তাৰ ওপৰত এইফালে গাড়ী ম মটৰৰ মানে সেই বিলাক প্ৰদূষণ ফালে প্ৰদূষণ দি আছে আৰু সিহঁতৰ পৰা যিটো গৰম ভাৱ ওলাইছে সেইটোটো বায়ুত মানে মিক্স হৈ আছে না আৰু তেনে হ'লে মানুহ কেনেকে মানে সেই গৰমটোৰ উত্তাপটো কমি থাকিব গুৱাহাটী মানে আহ চহৰৰ ফালে এইফালে সেইকাৰণে মানে গাওঁতকৈ চহৰত মানে বেছি গৰম।
হয়, হয় চহৰতো ঠাণ্ডা বোৰতো ঠাণ্ডা বতৰতো ঠাণ্ডা নালাগে মানে।
নালাগে, নালাগে, নালাগে ইয়াতে মানে ঠাণ্ডাটো এনেকুৱা লাগে মানে এ গেঞ্জি পিন্ধি মানে থকা যায় এনে
অ' ঠাণ্ডা বতৰত গৰম বহুত লাগি যায়। মানে বতৰ চেঞ্জ হোৱাৰ অভাৱ, বতৰ চেঞ্জ হোৱাৰ নিচিনাই নাপায় ঠাণ্ডা বতৰ নিচনা শুনাই নাপায়।
সিহঁতে মানে গমেই নাপায় ক'ত ঠাণ্ডা বতৰ আহিছে এইটোনো গৰমেই চলি আছে এনেকুৱা ভাৱ।
হয়, হয়।
কিন্তু আমাৰ ফালে গাওঁৰ ফালে এইটো ঠাণ্ডা মানে একদম কঁপি কঁপি পানী লা লাৰা নাযায়, এনেকুৱা অৱস্থা হয়।
গাওঁততো বহুত ঠাণ্ডা বতৰত কুঁৱলী লাগে। ৰাস্তা দেখা নাপায়, গাড়ী চলাব দিগদাৰ। এনেকুৱা হৈ যায় মানে বহুত। আৰু পানী পৰে ৰাতিপুৱা এনেকুৱা লাইটে দেখা নাপায়। ওচৰৰ মানুহটো ওচৰ মানু। মানুহে দেখা নাপায়, টাউন'টো পুৰা গৰম হয় না।
টাউন টাউনতো সেইটো অৱস্থা নাইয়ে টাউনত। টাউনতটো তেনেকুৱা নাহয়। টাউনত খালি মানে লাইট লাইট। এটাৰ জাগাত বিশটা লাইট লগাইছে।
হয়।
এনি টাইম মানুহ এনি টাইম মানুহ ৰাস্তা এ এ এক সময়ৰ কাৰণে। ঘণ্টাৰ কাৰণে, এক ছেকেণ্ডৰ কাৰণে, ৰাস্তাত মানে মানুহ নাথাকা নহয়, এনি টাইম মানুহ। ক'বাৰ নহয়। ক'বাৰ পৰা মানুহ ওলাই আছে, গাড়ী ওলাইয়ে আছে, ইখনৰ পিছত সিখন।
মানে টাউনত ক'বা গেলি, টাউনত ক'বা গেলি। মানে টাউনত দিন আৰু ৰাতি গমে নাপায়।
গমে নাপায়।
হয়, কেতিয়া দিন হৈছে, কেতিয়া ৰাতি।
উম।
গাড়ী-মটৰ চব দিন-ৰাতি চলি থাকে। গাড়ী ৰাতি ক'তবা গেলিও চব কাম কৰায়ে দেখা। পাওঁ, বেছিভাগ কনষ্ট্ৰাকচন। চনৰ গাড়ী ৰাতিহে চলে গ টাউনত। হেভি গাড়ী ৰাতি চলে আৰু নৰ্মেল গাড়ীও। নৰ্মেল গাড়ীওঁ ৰাতি
সেই নৰ্মেল গাড়ীও চলে, নৰ্মেল গাড়ীও চলে, ইয়াতে মানে এনেকুৱা দছটা বাজাৰ লগাৰ পিছত মানে এনেকুৱা লাগে যে গুৱাহাটী গুৱাহাটী বুলি নহ হয় বেলেগ চহৰৰ কথাও কওঁ মানে দছটা বজাৰ লগে লগে সিহঁতৰ মানে দিন আৰম্ভ হয় এনেকে। কোৱা। গাড়ী-মটৰ লৈ ওলাই গ'ল আৰু ফুৰ্তি কৰিব, তাৰ পিছত পিছদিনা এখন বাতৰি পাবা অমুক। আৰু মানে এক্সিডেণ্ট হৈছে তমুক এক্সিডেণ্ট হৈছে।
হয়, হয় অ', এনেকুৱাতো আজিকালি বহুত দেখা পাওঁ। ডেইলিৰ মৰ্ণিঙত নিউজ নেখা চালিয়ে। মানে দেখা যায় কিবা কিবা এটা প্ৰব্লেম হোৱা কিবা নিউজ মানে ব্ৰেকিং নিউজ হৈ যায় মানে।
অ'। সেই যে মাজতে যে অৰুণাচলৰ দুজন ল'ৰাক মাৰিল এই দুই তিন বছৰ আগৰ কথা অভি আৰু নীলক। যে মাৰিল।
হয়, হয়।
উম, সেইটোতো গম পোৱা না।
অ', পাওঁ, এইটো গম পাওঁ।
তোৰ কাৰণে এই মাজতে সিহঁতক এতিয়াহে মানে মাজতে দেখা পালোঁ অ', সেইটো মানে নিউজটো নাছিলে কিবা হ'ল মানে তাৰ মৰা তাক যিবিলাকে মানে হত্যাকাৰী এইবিলাকক কি কৰিল সেইটো নাছিল কিন্তু এতিয়া মাজতে দেখা পাইছোঁ মোবাইলত। তাৰ হত্যাকাৰীকেইটাক ধৰিছে। চাৰিজন না পাঁচজন এনেকুৱা মানুহ এটা দল আছিল। ধৰিছে আৰু তেনেকুৱাই আমাৰ চহৰত গাঁৱত মানে এইবিলাক মানে কি কবি আৰু এক্সিডেণ্ট। এক্সিডেণ্ট বোলা বস্তুটো সেইটোওতো আৰু বেলেগ কথা এটা আহে।
হয়।
আৰু এতিয়া আৰু গৰম ঠাণ্ডাৰ বতৰটো যেনিবা বেলেগ।
হয়।
এই এ নেচাৰেল বস্তু কিন্তু মানুহে টাউনতো স নেচাৰেলটো মানে আন নচাৰেল কৰি পেলাইছে।
হয়, হয়, হয়।
উম, মানে নিজে নিজে আহ, নিজে নিজে এনেকুৱা মানে ভাপ কৰিছে যেনে উ মানে অ', ডাঙৰ ডাঙৰ যিবিলাক ঘৰ মানুহ আছে সেইবিলাকো ঘৰতো খালি মানে ফেন নাই সিহঁতৰ ঘৰত খালি এচি, খালী এচি, খালি এচি।
অ', হয় আমাৰ কথাটো ইয়াতে সমাপ্ত কৰিও
অ', অ', দি